এয়া, বহি আছোঁ, কাম বন কৰিলোঁ। গা ধুলো, কাম বন কৈ পঢ়ি আছে এনে
অহ, কি কৰি আছনো? অ', অ'।
কইৰা ৰা খালোঁ।
অ'।
আজি ৰুটি বনালো। আলু ভাজি বনালো।
অহ।
ভাত বনোৱা নাই বাৰু।
অ'। মই খালি চাহ খালোঁ আৰু একো খোৱা নাই বৰ্তমান এতিয়া। অকণমান দেৰিকে খাম বনাম। হা
খায় বয় আজৰি কবলৈ এতিয়ালৈকে প্ৰগ্ৰেম ওলোৱা নাই।
এই গোটৰ বাইদেউে মাতি আছিলে কিবা মিটিং আছিলে বুলি। মোক দুবাৰ ফোন কৰিলে বাইদেৱে। অ, ' মোৰ বেমাৰ বুলি কলো আৰু এই গাটো ভাল নহয় মানে জ্বৰ হৈ আছে চৰ্দি ৰাতিপুৱা মাথা বিষ ইমান গাটো ভাল নহয় আৰু অ, ' বাধ্যয়তামূলক বুলি কৈছে। এতিয়া কিবা কথা নাজানো নহয় কিন্তু আজি নগলেও মানে একৈছ তাৰিখে তো যাবই লাগিব।
চব গোটৰে মানুহ মাতিছে আৰু
গোটৰে মানুহৰিছে। কিন্তু বেলেগ গোট বিলাকৰ দেখো শুনা নাই আমাৰ গোটটোহে মই শুনিছোঁ। বেলেগতো একো এইবিলাক একো কোৱাই নাই দেখোন। মই ফোন কৰি যেন তেনি সুধিছো নহয়। কৈছে আমাক দেখোন কোৱাই নাই আমাৰ মেচ জো অহা নাই এনেকে বুলি কৈছে। মোৰ কালি ভন্টি ভণ্টি আহিছিলে ভণ্টিকো সুধিছো আমাৰো দেখোন একো কৰা নাই এনকে বুলি কৈছে।
উম। এ যোনখিনি মানুহক হেৰি পায় সেইখিনি মানুহক ফোন কৰি কৰিও হেৰি এ কৰি থাকে।
এনেই বাইদেউৱে মানে এনেই মানে আমাক শ কৰি থাকে আগতেও সেয়া তেনেকে লৈ লৈ গৈছে।
উম।
তুলি তলৈু কিয় বা তেনেকুৱা কৰে একো নাজানো নহয় আমাৰ মানে বেছি মানে হেৰিটো প্ৰেচাৰটো
উম, উম, হা পাই যে বেলেগক সাহ নাপায় সেইকাৰণে।
সেইটো। এতিয়া মোৰ আবেলিও এখন মিটিং আছে নহয় মিটিংখন লৈ যাবিনে।
হ
উম, চাৰিটা বজাত আছে মানুহ হেৰি গোটাবলৈ দিছে, ফোন কৰিছে মোক। এই যোনজনীয়ে মিটিং দিছে সেইজনীয়ে হেৰি ডিচেম মিটিং দিছ চে কৈছে বোলে হেৰি কৰিবি। কিহঁৰ ওপৰত মানে মানে কাৰবাৰ কোনোবাই কাম চাম বিচাৰে যে, সেই সেই টোৰ ওপৰত মানে বুজ জাব তাৰমানে, কেনেকে কৰিব লাগে, কি কথা, কি বতৰা। সময়, সময় টো হেই কৰি দিব কেতিয়া কেতিয়া চুট টি আছে, সেইবিলাক চাগে বুজাব আৰু কেনেকে কি কৰিব লাগে। এতিয়া কোনোবা, কাৰবাৰ ধৰ অসুবিধা হৈ থাকিলে সোমাব পাৰে কোনোবা আমাৰ মানে ভন্টি সোমাম বুলি কৈছে যে, মানে কেতিয়াবাই কৈ থৈ দিছিলে সেইটো কাৰণে মানে তাইক মাতিছো চাৰিটা বজাত মিটিং বুলি। কালি তাই আহিছিলে পিতেকৰ লগত। তাৰপিছত মানে আজি মানে আকৌ মাতিছোঁ আৰু, তই আহিবি চাৰিটা বজাত মিটিং আছে বুলি। আকৌ মোৰ লগৰ এজনীৱেও কৈছিলে, সিহঁতকো কৈছোঁ তোমালোকে কাম কৰা যদি, কামৰ, হেৰি জইন কৰা যদি আহিবা আৰু বাইদেউহঁত আহিব, বাইদেউহঁতে বুজাই দিব। আৰু মানে ট্ৰেইনিং মাৰিব লাগিব এসপ্তাহ। ট্ৰেইনিং মাৰা পিছত তোমালোকৰ জইনিং হ'ব। আৰু কামৰ চিষ্টেম বোৰ মানে বাইেউহঁত ত মানে হে কৰি দিব
বুজাই দিবা আজি
অ' বুজাই দিব
যাব পাৰি বাৰু
অ' ওলা। আকৌ শুনি আহিম গৈ পিছত আমাকোতো দৰকাৰ হ'ব পাৰে ন কথাটো জানি থোৱাাতটো ভাল আৰু
উম উম। বাৰু যাম বাৰু হেৰি উম উম কথাটো হেৰি জানিব কাৰণে যাব লাগিব কি কিহৰ হেৰি ইয়াত এ দিছে ধৰ কি কাম উম তেতিয়া হেৰি গৈ পেলাই কথাখিনি যাবই লাগিব অ মিটিং খনৰ মানুহ কেইজনী নহলে মিটিংখন অ' ইমান দূৰ পৰা মানুহ আহিব মিটিং
সেইটো এইটো অ যাব লাগে এতিয়া আমাৰ মানুহ বিলাকে বুজি নাপায় নাযায় মিটিং খনত যাব লাগে ঘ তাইও কিবা এটা আশাতহে মাতিছে আমাৰ লগত ভাল। কাৰণে ভাল পাই কাৰণে আমাক মাতিছে। জনাইছে কথাাতটো হয়নে নহয় এতিয়া চবকেতো চবৰ লগতে ফ্ৰী নহয় চবকে কৰিলো ফুৰে গৈ তাই। এতিয়া আমাক কৈছে ৰাতিপুৱা মোক। ফোনো কৰিছে তাই। কৈছে মই আপোনাক মানুহ আহিলে মানে কমাৰ আপুনি আহিব। এই ওচৰৰে মানুহে ঘৰতে দিছো বুলি কৈছে আৰু। যাম মোক কৈছো যাম দিয়া তুমি চিন্তা নকৰিবা মই কৈছো আৰু দুজনমান লৈ যাম। মই লগতে তেনেকে বুলি কৈছোঁ অ' তাৰছত আমি দুজনী যামেই তোৰ এ মোৰে কথা কৈছোঁ আৰু আমাৰ লগত আৰু দুজনীমান থাকিব সেইকাৰণে মই লগক এজনীক ফোন কৰিছো সিহঁতে মানে কৈছে আমি শ্বপিং মলত যাব লাগে আৰু
উম
তোমালোকে মিটিংখন কৰি পেলাই যাবা এনেওতো চাৰিটা তাতো পোহৰে হৈ থাকে ন। পাঁচটা ছটা বজাত গ'লে খিনধিব হ'ব মিটিংখন কৰি মেলি তোমোকে তিনিটা বজাত আমাৰ ঘৰলৈ গুচি আহিবা চাৰিটা বজাত আমি মিটিংখন কৰি পেলাই গুচি যাম।
উম তই যাবি আৰু বজাৰ
মই নাযাওঁ মই নাযাওঁ সিহঁত দুজনী যাব মোৰ কাম নাই তাত মই কাইলৈহে যাব লাগিব সেই মানুহবিলাকে পইচা দিছিলে যে
উম অ'
জেং বিহু নািবৰ কাৰণে সেইটো কাৰণে পইচাখিনি কাইলৈৈ মানে মেম আহিব যে স পইাখিম ন তাত মাতিবলৈ যাব লাগিব আজিয়ে যাম বুলি আহিছিলো এ মনে যোৱা নাযাব বোলো ওলাইে যাবলৈ মন যোৱা নাই
মই কালি গ'লো বাৰু কালি গ'লো এপাক মই হেৰিয়ালৈ এয়া টাউনলৈ গৈছিলো তাৰপাছত হেৰি গ'লো কালি মই সন্ধিয়া হে আহিছো আৰু গৈ পেলাই এই ৰ'দখনত যাবলৈ মন নাযায়ও আৰু
সেই মই সেইকাৰণে গৰমতে ওলোৱাই নাই আৰু এইকেইদিন বেছি গৰম পইছে
যাব লগগীয়াতো বা আছিলেই কিন্তু এতিয়া যাবলৈ মন জোৱা নাই এই ৰ'দডালৰ কাৰণে সেইকাৰণে নাই যোৱা যাবলেও যোৱা যাবৰ কাৰণে কাম কাম থাকিলেতো যাবই লাগিব বাৰু
কাম থাকিলে যাবই লাগিব গৰম কি ন এতিয়া আমি মোবাইলৰ পৰা কামবোৰ কৰি থাকোঁ কাৰণেহে এতিয়া লাইটৰ বিল দিবলৈ লাইট আমি যাব লগা হোৱা নাই হয়নে নহয় এতিয়া গলো নলৈকে আমি যাব লগা হোৱা নাই আমি মোবাইলৰ পৰা কাম বোৰ কৰি আছো আগৰ নিচিনা হোৱা যাবই লাগিলেহেঁতেন এ মানুহ বোৰ বেছি এলেহুৱাাহে হৈছে এতিয়া
সহজ কৰি দিছে যে সেইকাৰণে উম মই
এতিয়া আকৌ ভাত বনাব নালাগিব
পাত বনাব লাগিব বনাম দেৰিকে বনাম ভাত খোৱা মানুহ এতিয়া চব কামে কামেই গল ঘৰত নাই ঘৰত নায়ে ভাত খোৱা মানুহ এটা উঠি যাই উঠিম সেই ধৰণে মোবাইল টিপি আছে
অ মই মই ৰাতিপুৱাই বনাই পেলাই থইদিছো দালি বনালো দালি ভাত কেৰেলা এনেকে ভাত বনাই তাকো মানুহজনে খাই গ'ল
উম
তাৰপিছত আকৌ লৈয়ও গৈছে খাইো গৈছে অ' লোৰা য খ কা এটা ব দিম এতিয়া উ মান ৰুি ব খাব মোক খোৱাই নাই খাম ৰাতিপুৱা শালি চাহ অকণ খাইছো মাত্ৰ
ৰুটি এখনা চাহ খালো ৰুটি এখনা চাহ খালো মই
আহ
তাৰ পিছত আকৌ হেৰি এতিয়া ভোক লগা নাই বাৰু ভোক লাগিলে আকৌ খাম কিবা এটা
তাকেতো ভোক দেখোন লাগিয়ে থাকে ন দেৰি দেৰিকে এতিয়া হোৱা টাইমতো হোৱা নাই মানে এঘাৰটা মান বজাত খাম আৰু এঘাৰটা বাজিবই হ'ল আৰু অ' একেবাৰে বনাম আৰু তাৰমানে এই মা নও উঠাই নাই ম উিলো দ ল অ কালি আকৌ গেছডাল আনিবলৈ গ'লোগৈ এই তিনিদিন গেছ নাই তাৰছত য কিবা কালি গেছটো আহিলে আৰু এইকেইদিন মই যাম যাম বুলি ভাবি আছো নাইজ ভালেই হৈছে তাৰপিছত কালি মানে হৰি মনটো মানে নাছিলে তাৰিছত মানে ভাবিলো দেই মন টোৱে খেলালে যে গেছটো লৈ আহোগৈ নেকি বুলি। এ পতকক'তে মানে ওলাই গুছি চয়ে গ'লোগৈ আৰু তাৰপাছত চো আৰু মানে লাইনত মানে এক নম্বৰতে আছ চোৱা আনটা বজাতে গৈছো।
উম।
তাৰ পাছত পঠীয়া ছবি মানুহ এজনীয়ে গেছ আনিবলৈ গৈছ ছিলে এ বুঢ়া মানুহ আৰু তাৰপাছত প্ৰথম গৈছে বোলো মানুজনে একো নাজানে আমি শিকাই দিছো হ'লেও মানুহজনে বোলে প চাটো বোলে হেৰুৱালে বোলে পেলাই থৈ গ'ল। চিলিণ্ডাৰটো তাতে আকৌ থৈ পেলাই মানুজনী লৰালৰিকে ঘৰলৈ আহিছে।
কাৰণে বেয়াও লাগিছে মানুহজনী ইমান সময় ৰ শিকিছে বুঢ়া মানুহ
উম
জানেও একো তাৰপাছত কেতিয়া আকৌ নাজানো আৰু তাৰপিছত মই এবাৰ গলো গৈ পেলাই আকৌ আহিলো আহি আকৌ চাহ তাহ খাই পেলাই আকৌ গৈছো গৈ চিলিণ্ডাৰ লৈ পেলাই আকৌ চিলিণ্ডাৰ ভৰাই লৈ আকৌ আহিছো
ডবল খৰচ
ডবল খৰচ ঢেৰ পইচা খৰচ হ'ল কালি উপায় নাই আৰু এতিয়া বুকিং গেছটোতো আনিবই লাগিব
মোৰতটো বুক কৰাটো কেনঞ্চেল হৈ কৰে যে আনি
কেলচেলসকলল বুক কৰি দিয় তোৰ লগে গাড়ী আহ গাড়ী আহি যাব তই ফোন কৰি দিবি দিয়া যোনে দিয়ে তালৈ ফোন কৰি দিবি আৰু
উম
ফোন কৰি দিলে তো গেছ দি থৈ যাবহি কালি আহি ন গেৰ গাড়ী মই দেখিছো তো
কালি মই নাইজে
উম
মান আছিলো
আহিব গেছ আহি যাব সেইদিনাখন কৈছে নহয় আপোনালোকৰ ইয়ালৈ আহিব নালাগে আপোনালোকক ডেলিভাৰী দিম বোলে আগৰ নিচিনা আগৰ নিচিনা চিষ্টেমে কৰিব এতিয়া
আগ নহ'লে জুই ভাত বনাবলৈটো ব নোৱাৰি দেই মানুহে ভাই দোকান ভতি এই গ মত জুই দৰে ভাত খাবলৈ নাই দেই
অ' মোৰ জুই ধবলৈ জেগাও নাই অকণ বৰষুণ চৰষুণ দিলে এতিয়া বাৰিষা বতৰ দিগদাৰ হ'ব নহয়
নাইেই আৰুৰ মানুহ এই গৰমত জুই ধুই ভাত খাবলৈ নাই দেই
তাকেইেতো
আজিকালি মানুহে জুদিও ভাত নাখায় আৰু
শৰিওন দিগদাৰ নহয় ক'ত খৰি বিচাৰি ফুৰিম, আকৌ এইফেলেকে কুকুৰ একে ঢেৰ আছে বাহিৰৰ কুকুৰৰ পৰা ভাত নাব নোৱাৰি, কুকুৰ খেদি থাকিব লাগে, কুকুৰ সোপাৰ ওচৰত গৈ ৰখি একে থাকি এগুৱে
আগৰ আগৰ কথা বেলেগ আগতে মানুহে জুই ধৰি ভাত খাইছিলে।
উম, আগৰ কথা বেলেগ আৰু এতিয়া আৰু হেৰি বদলি হ'ল ন, এতিয়া অকস্মাত কেতিয়াবা ভোজ চোজ খালে মানে বনোৱাটো বেলেগ কথা আৰু।
উম। আমি ভোজ এটাকে খাব লাগিব ৰ'। ভোজ এটাকে খাব লাগিবে উম, খাব লাগিব ভোজ এটা উম, তাকে কৰিব লাগিব ৰা উম, হ এতিয়া আমি নতুন বছৰ মানে নৱেম্বৰ ডিচেম্বৰতহে ভোজ খোৱা হয়। এনেও খাব লাগে পোৱালবিলাকটো খায়ে থাকে পোৱালবিলাকেটো খায়ে থাকে উম, আমিহে নাখাওঁ। আমাৰটো খাব লাগিব এদিন। একে দে পুৱা বত তৰটো থাকা পৰিলে। তেতিয়া হেৰি খাব পৰা যায় ন, বছৰটো ইবাৰ ঠাণ্ডা পৰিলা উম, অকমান ঠাণ্ডা পৰি এ বতৰটো তেতিয়া হেৰি অ' খাব লাগিব
এতিয়া মাংস সস্তা হৈয়ে আছে বুজিছ এতিয়াই খাই ল'ব লাগে পিছত আকৌ দাম বাঢ়ি যাব
এ- হেৰি মাংস ডাল আকৌ এই গৰমত হেৰি দিনত খাবলৈ দিগদাৰ।
দিগদাৰ হয়।
হৰিছে অকণমান ঠাণ্ডা পৰিলে খাব, ৰাতিয়ে সেইকাৰণে মাংস খাব লাগে।
অউ তাকেইতো।
ধঠিয়ীয়া খাব লাগে।
আকৌ বোলে মবাইলত কয় দেখোন বোলে ৰাতি বোলে মাংস খাব নালাগে দিনতে মাংস খায় মানুহে।
এ- দিনত মানুহে কয় বোলে দিনত কি- ৰাতি হেৰি হজম নহয় বুলি কয়। আমাৰ মানুহেতো চব প্ৰায় ভাগ ৰাতিয়ে মাংস খায় দিনত নাখায়েই। অ- আমি ৰাতি- দিনত খালে আকৌ মাংস খাইছো-খাইছো নালাগে। অ
তাকেইতো ভাল নালাগে। অ'- হ'ব দে-মোৰো কাম আছে লৰা উঠিছে বনাওগৈ কিবা।
অ'-অ'-
কি